অ'হ হেল্ল'?
কি?
হেল্ল'! হয়, শুনি আছোঁ।
কিবা চাউণ্ড আহি আছে দেখোন! কিয়?
অ' চাউণ্ড অহা নাই, আপোনাৰ মাতটো ফাটি ফাটি আহি আছে।
অ' মোৰ, নেটৱৰ্কৰ আছে। তোমাৰ, তুমি অলপ চাইডত আহাচোন। তোমাৰ কিবা অলপমান
অ' হয় আহিছোঁ দিয়ক। এইবাৰ শুনিছানে?
অ', শুনিছোঁ।
হয়।
অ' মই মানে হেৰি, মোৰ এই লগৰ এটাৰ লগত মই ক'ল কৰি আছিলোঁ। কিবা দৰকাৰী কাম আছিল, এই তাৰে কিবা কথা পাতি আছিলোঁ, সেইকাৰণে আপোনাক ক'ল কৰিব নহ'ল।
অ'! অ'! দি আছে এতিয়া।
হা?
তোমাৰ কেনেকুৱা?
খবৰ, বৰ্তমান আছোঁ, আপুনি কি কৰি আছে?
মই বৰ্তমান ডিউটিতে আছোঁ ৰবা। এইয়া, কাম কৰি
নে চাহ ভাত?
নাই, নাই, চাহ ভাত, ঘৰত খাই আহিছোঁ। ৰেষ্ট টাইমত অলপমান, উ, মানুহৰ লগত কথা পাতোঁ আৰু মানে।
অ' হয়। এনে, এনে, বহি নো? কি কৰি থাকিব? কথা পা চাই ভাল
স্কুলত যাই আছা?
আ কলেজ মানে মই এবাৰ হেৰি ডিগ্ৰী কমপ্লিট হ'ল নহয়, ডিগ্ৰী কমপ্লিট ত কৰি মই ঘৰতে কিবা কানি কৰি আছোঁ।
অ
কি কৈছে?
অ
হেল্ল'
অ, অঁ
হয় আপুনি অলপমান বাহিৰৰ ফালে আহকচোন মাতটো আপোনাৰ ফাঁচি ফাঁচি আহি আছে।
অ এতিয়া শুনা পাইছা?
অঁ অঁ, অলপ অলপ মানে মাতটো ফাঁচি ফাঁচি আহি আছে আপোনাৰ কিয় বা?
এতিয়া
হয়।
তোমালোকৰ সেই সৰু মাজনীটোৰ নাম কি আছিল?
মানে কাৰ নাম?
সৰু যে তোমালোকৰ মাজনী এটা যে আছিল নামটো কি আছিল তাইৰ?
অ তাই বৰ্তমান এই স্কুলত গৈ আছে, হি-হিয়া।
অ তাই তাই কিন্ত খেলা ধূলা বহুত ভাল দেই ছোৱালীটো বাপৰে বাপ, মই তাইক তাৰমানে বহুত মই একদম দেখিছো মই যোনাই
হা হা হা
তাই খেলা ধূলাত বহুত ভাল হয়নে।
অ অঁ, তাই সেই
নাই নাই, আজিকালি টেলেণ্ট টো লাগে, টেলেণ্ট থাকিলেহে তাৰমানে চবে বস্তুটো আগবাঢ়িব পাৰে, হয়ে নাই?
অ টেলেণ্ট চব ফালৰ পৰা থাকিলে ভাল।
হয় হয়, টেলেণ্ট কি টেলেণ্টটো থাকিলেই আজিকালি নাই আমাৰ আৰু এই কামাণ্ডো, আৰ্মি, চি আৰ পি যিলাক কিমান
হয় সেইগিলাকততো পায় আৰু এটা এই আজিকালি নতুন এন চি চি ওলাইছে সেইগিলাক কৰিলেও মানে ভাল আৰু।
অঁ অঁ, হয় হয়।
অ সেটো কৰিলে সহজতে মানে পুলিচ, আৰ্মি তাৰ পৰা মানে নহ কম্বৰ ন কম নম্বৰ হ'লেও মানে কথা নাই অলপমান কম নম্বৰ পালেও, তাৰে চাৰ্টিফিকেটখন থাকিলে ভাল।
আৰু সেই তোমালোকৰ ভণ্টিক এটা কাম
কম্পিউটাৰৰ মানে আ কম্পিউটাৰৰ অ মাজতে ভণ্টিয়ে কৰিছে কিন্তু সৰু ভণ্টিটো হে কৰা হোৱা নাই বৰ্তমান, তাই পঢ়ি আছে না এবাৰ হাই ছেকেণ্ডেৰী দিব।
অ হয়।
এবাৰ পৰীক্ষা একজাম শেষ হোৱাৰ পাছতে হয়তো তাইক কম্পি তলত নামটো লিখি দিম।
অ উম এইখন ছাত্ৰ ছাত্ৰীৰ বা,
কম্পউটাৰৰ চাতিপেকেত খনে আজিকালি ভাল
এক নম্বৰ চবতে কামত মই তোমাক কি কম তাৰ মমানে আমাৰমাৰ এই আমাৰ বৰদাদাহতৰ ছোৱালী জনী ইমান ট্ৰলেন টেলেন্ট কিন্তু কিন্তু তাই যান পু পৰুষ ত মানে নকৰিলে গে,
হয়
এই ম আমাৰ দাদাই কৈছে যে আমাৰ আমাৰ ছোৱালী বহুত টেলেন্ট আৰু, ন চোকা তেনে ম কি ক এ কাইলৈ ফুৰিবা আহিবি আহিবা নেকি তুমি
অ কত ইহঁতৰ সেইফালে আপোনালোকৰ মেডিকেলৰ ফালেনে
নহয় নহয় কলেলে নহয় আপোনাৰ কি বুলি কয় এইটো এ হয়
গণেশগুৰি
অ চাও দিয়কচোন মানে এইকেইটা দিন বহুত গৰম অ সেই কাৰণে ক'তো যোৱাও হোৱা নাই নে কি হয় মই এতিয়া যাম বুলি নকও। নকও মানে গৰমৰ কাৰণে ক'তো যাব ইচ্ছা ইচ্ছায়ে নাযায় আজিকালি
অ এই গৰমতো একদম বহুত বেছি না সেইকাৰণে
অ আজি অলপ আৰু বেছি দিছে গৰম তো আমাৰ ইফালে এনে আপোনালোকৰ এইফালে গৰমটো কেনেকুৱা হৈছে,
হয় ক হয়নে? ঘ প্ৰ হয় অলপমান হয় অ গাঁৱলীয়া জেগাত অলপ
নাই আজিকালি গাঁৱলীয়া জেগাতো একেই হৈছে। মানে গাঁৱতো আজিকালি গছ গছনিবিলাক কটাই গৈছে ন বেছিভাগ সেইকাৰণে গৰমটো আমাৰ এইফালে আজিকালি বেছিয়ে হয়।
হয় দিয়া কথাটো। আৰু অ
হেল্ল'
অ কি কৈছে মানে মই বুজা নাই আপোনাৰ মাতটো একে ফাঁচি ফাঁচি আহি আছে। আপুনি অলপমান বাহিৰৰ ফালে আহিবচোন
হেল্ল'
অ
কি হ'ল অ হেল্ল'
অ
হয় শুনি আছা না মাতত আপুনি মোৰ।
আমক পছ
নহ আপোনাৰতো অলপমান মানে ফাঁচি ফাচিঁ আহি আছে, ভালদৰে বুজি পোৱা নাই।
অ এই নেটৱৰ্কৰ প্ৰব্লেম থাকে।
ন হয়ে আমাৰ ইফালে একে নেট তকৰ প্ৰবলেম আজিকালি ফ'ৰ জি মোবাইলবিলাকত নেটৱৰ্কে নাপায় ন।
অহ হ' হ, হয় হয়
উম উম
আৰু এই নহয় দিয়ক উম উম
আজিকালি এইফালে চব ফাইভ জি এ চলে। কি কোৱাচোন?
এই এই তোমালোকৰ চাৰিআলিতে মন্দিৰ মন্দিৰ থাকা বুলি কৈছিলা মন্দিৰ।
হয়
মন্দিৰটো মন্দিৰতটো আপোনাৰ তাতে আমি যাম বুলি ভাবি আছো ৰবা এদিন। নাই ফুৰিবলৈ মানে। মানে ঘৰৰ মানুহ খিনি লৈ পেলাই ঘৰৰ মানুহ খিনি লৈ পেলাই ফুৰিবলৈ যাম তাৰমানে। নে,
হয়
ুত সফৰ হয়নে
আপুনি এটা কাম কৰিব এইফালে আহিলে মোক ফোন কৰি জনাই দিব।
অকে। অ এই মই যাম
হয় হয়
যাম আৰু মানোনিলে আৰু চাগ
হম
অ কম ত তুমি আমাৰ
আপুনি
হেল্ল'
আপোনালোকৰ সেইটো চাইডে নে অঁ হয় হেল্ল'
অ নাই নাই আমাৰ ইছা উ আলহী আহিলে আমাৰো অলপমান ভাল লাগে যিমান
উম হয় যাম দিয়ক কিয় নাযাম সেইফালে যাব কিন্তু এইকেইটা কি মানে এইকেইটা দিনৰ ভিতৰতে যাব নোৱাৰিম গৰমৰ কাৰণে
অ নাই বল সেই মোৰ তাৰমানে এইকেইটা দিন অলপমান প্ৰব্লেমনে কিন্তু মই সময় সুবিধা পালে মই যাব পাৰিম
হয় আপুনি এটা কাম কৰিব আপুনি আহিলে মোক ফোন কৰি জনাই দিব মই আপোনাৰ লগতো ভালক চিনাকি হ'ব পাৰিম ভালদৰে চিনাকী হ'ব পাৰিম আৰু আমাৰ ঘৰৰ ওচৰতে আপোনালোক তাক আনিবও পাৰিম
হা অ
কি কৈছে
খবৰ খাতি ভাল ভালে আছে নে নাই
অঁ আছে এতিয়া মানে আমি এইমাত্ৰ ভাত খালোঁ ন ভাত খাই মাহঁতে ইয়াত মোবাইল চাই আছে মই অলপমান বাহিৰৰ ফালে বহি আছোঁ
অ হয়
অ, মা দেউ তা আৰু বৰ্তমান ভালে আছে। ত।
অ নাই নাই। এই মানে খেলা ভাবিছিলো।
অ।
আৰু এ তোমাৰ লগত কথাষাৰ মই পাতিম বাৰু।
হ। অঁ অ'কে।
আহ, এতিয়া নহলে দিয়া, বাই বাই।
ঠিক আছে বাই। ফোন কৰিব পিছলৈকে।
অ অ অ।
ঠিক আছে এতিয়া ৰাখোঁ দিয়ক নহ'লে।